হয় নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ। ৰিকি নাথ হয়নে?
হয়, হয় কওক।
অ বাকী ভালে আছে আপুনি?
আছো, আছো ঠিকে আছো। ভাত-পানী খাই উঠিছো এইমাত্ৰ।
অ, অ। অ কি খালে আজি?
এয়া আজি মাছ অলপ আছিলে ঘৰতে মাছ ধৰিছিলে। পিছফালে পানী হৈছিল যে পথাৰৰ তাতে যোৱাকালি ৰাতি ধৰা মাছ। সেয়াকে ভাজিলে খালোঁ, তাকে অলপ আ আপুনি ভাত খাইছেনে নাই?
আমি আমি ভাত খালোঁ।
খোৱা বোৱা হ'ল?
আমি ভাত অলপমান আগতে খালোঁ।
অঁ তাকে বাকী খবৰ খাতি ভাল ন?
ভাল ভাল ভাল তোমালোকৰ মা দেউতাহঁতৰ ভালনে?
ঠিকে আছে আমাৰো। সকলোৰে ঠিকে আছে ককাৰো অসুখ মাজতে হেৰী অলপ বেয়া আছিল যে। হস্পিটেল দেখাব লগীয়া হৈছিলে। এতিয়া ঠিক ক'লা, ভাল হৈছে বাৰু ভাল পাইছে ঠিকে আছে।
অঁ অঁ কি হৈছিলে তোমালোকৰ ককাৰ?
সেনেকে একো ছি ছিৰিয়েছ একো হোৱা নাছিলে। জ্বৰ হৈছিলে আৰু জ্বৰ হোৱাৰ পিছত মানে অলপ দুৰ্বল যেন হৈ গৈছিলে। ভাত পানী খাব নোৱাৰা নিচিনা নিচিনা হৈ গৈছিলে। সেই তাৰপিছত হস্পিটেলাইজ কৰিব লগীয়া হৈছিল দুদিনমান, তাৰপিছতে লাহে লাহে অলপমান হেৰী চেলাইন টেলাইন দিয়াৰ পিছত ঠিক হৈছে আৰু এতিয়া লাইনত আহিছে ঠিক পাইছে ভাল পাইছে অলপ।
উম উম।
তাকে।
এতিয়া চাগে বেদ ৰেষ্ট দিব দিছে ন দুই দিন মান?
অঁ সেই বেদ ৰেষ্ট অলপ কৰিব দিছে আৰু এনি টাইম বাছ শুই থাকিব মানা কৰিছে বাৰু বেদ ৰেষ্ট বুলিয়ে কৈছে। যোনখিনি সময় থাকে শুই থাকিব দিছে আৰু নহ'লে অলপ খোজ কাঢ়ি ফুৰিব দিছে। নহ'লে
অ' আৰ এছ চ' আৰ এছ এইবিলাক খাই থাকিব দিবা।
দিছে অঁ সেই নিউট্ৰিচন পোৱা বস্তুবিলাক খাই থাকিব দিছে প্ৰ'টিন থাকা। আৰু খানা চানাও কিবা কিবি ধৰি দিছে এইবিলাক খাব সেইবিলাক খাব। মানে এইকেইদিন যথেষ্ট উইক হৈ গৈছিল যে মানুহজন।
উম, মাছ মাংস খাব পাৰিবনে নাই?
মাছ মাংস খাব নোৱাৰা কথা নাই সেনেকে একো নাই খালি বেছি বেছি ভজা পুৰা খোৱা জেগাত এতিয়া অলপমান এইকেইদিন হেৰী শাক পাচলি টাইপৰ বস্তুবিলাক বেছি খাই থাকিব দিছিলে।
অঁ অঁ। তোমাৰ মই ষ্টেটাচ পাইছিলো তুমি ক'ৰবাত ফুৰিব গৈছিলা নেকি?
অঁ মই এই পৰখি আহিছোঁ, ফুৰিব গৈছিলোঁ।
ক'ত গৈছিলা?
মই ছিক্কিম গৈছিলোঁ গেংটক।
অহ অঁ কিহে বাছত গৈছিলা নে বায়েক লৈ নে?
নাই নাই নাই ট্ৰেইনত গৈছিলোঁ। আ ঘৰৰ মা ঘৰৰ মানুহৰ লগত গৈছিলোঁ মাহঁত দেউতাহঁত গৈছিলে, আকৌ সেফালে মাহঁতৰ পৰিয়াল মানে মামাহঁত সেনেকে। চিনাকি এ পৰিয়ালৰ সেনেকে গৈছিলোঁ গোটেইখিনি একেলগে।
কক ককাতো নাই যোৱা চাগে তোমালোক
কক ককা নাই যোৱা ককা নাই যোৱা ককা খুৰাহঁতৰ তাত আছিলে।
উমহ, অঁ খুৰাহঁতে চোৱা খোৱা এ চোৱা চিতা কৰিলে মানে এইকেইদিন?
হয় হয় তাতে। আমি গ'লো ন তাৰিখে গৈছিলোঁ এনেকে আহিলোঁ চাৰি দিনৰ ট্ৰিপটো আছিলে।
উম।
পৰখি আহি পালোঁ ভালকে।
কেনেকুৱা লাগিল তোমালোক গৈ তালৈ যে গ'লা?
ধুনীয়া লাগিছে, ধুনীয়া লাগিছে বৰ ভাল লাগিছে। একদম ধুনীয়া জেগা, গ্ৰীণাৰী, গ্ৰীণাৰী তাৰপিছত আকৌ গৰম দিন যদিও মানে ঠাণ্ডা বতৰটো আছে, ঠাণ্ডা আছে বহুত।
বৰফো পাইছোঁ, বৰফ চৰফ পেলাইছে।
উম।
এহ। মানে ঠাণ্ডা এতিয়াও অঁ নিবলগীয়া হৈছে, নিবলগীয়া হৈছে অ'। জেকেট নহলে থাকিবই নোৱাৰি, ৰাতি একদম ব্লেংকেট লৈ শুব লাগে। আকৌ গা ধুলেও গৰম পানী লাগেই মানে, এনেককা বৰ ঠাণ্ডা। তাতে যোৱা পুৰুষি আমি যোনদিনাখন আহিছো, সেইদিনাখন তিনি ডিগ্ৰী মাৰিছে।
উম।
টেম্পৰেচাৰ।
পুৰা নেচাৰেল হাৱা চাগে ন'?
অ'বৰ ঠাণ্ডা লাগে কিন্তু দেই। একদম, এই গৰমৰ দিনতো কপাই দিছে মানুহক।
তাত সেই মানুহৰ জনসংখ্যা আছেনে নাই, মানে ধৰ' তোমালোক যেনেকে ফুৰিব গৈছা?
আছে কিন্তু মানে হেৰি অলপ কম মানে মানুহ, মানে জেগাটো অলপমান পাহাৰীয়া এৰিয়াটো ত' তাতে মানে চব জেগাত সেনেকৈ থাকিব নোৱাৰে যে, সেইকাৰণে মানে য'ত এখন গাঁও আছে সেইখিনি জেগাতহে বাৰু মানুহ আছে, সেনেকা বাকী গোটেইখিনি জেগা খালি অকল ৰাস্তা, পাহাৰ সেনেকুৱা আৰু। আমাৰ ইয়াতে যেনেকে ধৰি লওক মানুহ নাথাকিলেও অলপ জেগা মানুহ নথাকিলেও খেতি পথাৰ থাকে। কিবা অলপ খেত কে কৰে কিবা তাত সেনেকুৱা নহয় আৰু মানে। হয়তো মানুহ আছে নহ'লে বা পাহাৰ আছে হেনেকুৱা।
অ, অ তাত এনেকে চাৰ্ভাইভ কৰিব পাৰি নাই, ন তোমালোঁ ধৰ গলা যে কি কয়! এই যে মানুহ বিলাকে যে, ক'ৰবাত গ'লে যে, ৰাতি যে কিবা টেন্ত এটা নিচিনা এটাত যে থাকে।
অ' অ'। তাতে মানে হেৰি, টেত থাকিলেও মানে অলপমান প্ৰিকচন লৈ পেলাই থাকিব লাগে। কাৰণ মানে বতাহ মানে ৰাতিও খুব বতাহ মাৰি থাকে ন ত' আপুনি যদি নিজৰ ফালৰ পৰা ট্ৰেইন লৈ যাম পেলাই মানে কেম্পিং কৰিম বুলি ভাবিছে, অলপমান মানে ৰিস্কি হয়, ডেঞ্জাৰাছ হয়। কাৰণ বতাহ বহুত যোৰ চে আহে, তো আপোনাৰ প্ৰথম কথা কিবা কাৰণ যদি টেণ্টটো অলপমান ফাটি যায়তে, বতাহ সময়ে আপোনাৰ ৰাতিৰ ভিতৰতে ডিচলে্সিয়া সেনেকা হৈ যাব আৰু ছেকেণ্ডলি আপোনাৰ মানে বতাহে টেণ্টটো লৈয়ো যাব পাৰে, সেনেকাও থাকে মানে।
উম উম, ৰিস্কি হৈ যায় অলপ।
সেইকাৰণে থাকে তাত টেন্ট লগোৱা জেগা থাকে মানে। প্ৰপাৰ জেগা য'ত মানে বান্ধি চান্ধি ল'ব পাৰি টেণ্ট সেনেকা, উৰি চোৰি নোযোৱাকে। একো ক্ষতি নোহোৱাকে। এনেকা জেগাত মানে হেতে নিজে কিছুমান তাৰে এৰিয়াবিলাকৰ য'ত হোমষ্টে আছে ধৰি লওক, কাৰাবাৰো হোম ল'ব মন নাই, তাতে তাহতৰ জেগা অলপমান দিব তাতে আপুনি টেণ্ট লগাব পাৰে।
উম।
সেনেকে সেহতে এক ৰাতি হিচাপত চাৰ্জ লয় আৰু ধৰি লওক, এটা টাইণ্টত ফাইভ হাণ্ড্ৰেডকে লয়। জেগাটোত। সেনেকুৱা। টেন্তত থাকিও খুব ভালেই বস্তু কিন্তু তাতে অলপ ঠাণ্ডাটো অলপ পোৱা যাব,
অ তোমালোকে যে, ৱাটাৰফল, চোৱাটাৰফল দেখিলা নাই?
ৱাটাৰফল নাই, গোটেই হেৰি বৰফৰ মাজত ক'ত ৱাটাৰফল দেখা পাব। ঠাণ্ডাহে যি গোটে, বৰফে হৈ আছে চাৰিওফালে।
উম উম।
এই গৰমৰ দিনত গৈছিলো তাতো গৈ বৰফে চাইছোগে।
অ অই বাকী তোমাৰ পঢ়া শুনা খবৰ।
বাকী পঢ়া শুনাটো এতিয়া বৰ্তমান বন্ধ আছে সেইকাৰণে ফুৰিব গৈছিলো।
অ চামাৰ ভেকেশচন চলি আছে ন। ক্লি পঢ়ি আছিলা তুমি?
মই এতিয়া বৰ্তমান বিকম কৰি আছিলোঁ।
অ বিকম কোন কলেজৰ পৰা স্কুলৰ পৰা কৰিছ-
মই দৰং কলেজৰ পৰা।
অ।
ত।
পলক গগৈ নামৰ যে অ দৰং কলেজত সোৱা পলক গগৈ নামৰ কেচটো শুনি বেয়া লাগিল ন।
অ অ এই এক্সিডেণ্ট যে হৈছে হোলেশ্বৰ পুখুৰীত।
লাৰু হয়
হয় ৰাতি সময় যে ৰাতি সময়ত কোনো গমো নাপালে নহ'লে বচাব পাৰিলে হয় চাকৈ।
যেতিয়া উঠাই নিছে বোলে ইটোৱে সিটোক ধৰি আছিল বোলে শুনাই শুনা পাইছো।
মই বাৰু সেনেকে দেখা নাই মই মানে মেইন কেছ মই নাছিলো ত মই বাছ খবৰটো পাইছো এনেকে চিনাকি হয় ন ময়ো চিনি পাও বাৰু হেনেকে ভালকে। তেওঁক তাৰপিছত
তেনতৰ খবৰটো শুনি পাই পেলাই মোৰ প্ৰথমতে হেৰি লগা নাছিলে ইয়াৰে কথা কৈছে বুলি তাৰপিছত যি তেতিয়া গম পাইছো যে হয় সিয়ে ছত কথাটো শুনি বেয়াও লাগিছে। যিহেতু ইয়া বৰ্তমান ষ্টুডেণ্ট ইউনিয়নৰ যিহেতু এজন মেম্বাৰ। এনেকৈ আধা আধুৱাকৈ হেৰি নোহোৱা হৈ গ'ল।
কিবা ক'লে বেয়া লাগিছিল আকৌ ফাল্লা কুটা কৰিছে ন হেল্লডেন
তাকে হয় হয়।
তুমি ষ্ট্ৰং আছিল নেকি ন?
কি কয়?
কেন্দ্ৰখনত বোলো পইচা পাতি অলপ আছিলে নেকি ন।
অ অ সিহঁতে ফাইনেঞ্চিয়েলি বাৰুতে একো সেনেকুৱা প্ৰব্লেম নাছিলে। ঘৰৰ অৱস্থা ভালে আছিলে সেইটো কেচ নহলেও।
বাপেকে কিবা কৰিছিল ন চাগে?
হয় বাপেক ক চাকৰি নে কিবা আছে মইও ইমান ভালকে সিঁহতৰ ঘৰৰ কথা নাজানো বাৰু তেওঁ মানে শুনাৰ হিচাপে ভাল বুলিয়ে জানো আৰু।
অ, অ মই জনা মতে তাৰ ত কি ছিক্স ফিফট এ সেইখন ধৰক পাঁচ লাখ মান পৰেগে দাম।
অ, সেইখন চাৰে চাৰি লাখ পাঁচ লাখ সেনেকা পৰেগে সেইখন। আগতেও তাৰ এবাৰ এক্সিডেন্ট এটা হৈছিলে। ঔ ওচৰতে বিপৃতি নিয়ালি বুলি কয়।
অ।
ইয়াতো তাৰ আগতে এবাৰ ডাঙৰ এক্সিডেন্ট এটাই হৈছিলে।
অ।
তাৰপিছত তাৰপা বাৰদ সে অভাৰকাম কৰিলে আই চি ইউত আছিলে দুদিনমান। ভাল হ'ল। তাৰপিছত সেইখন যিটো ছিক্স ফিফটি আছিলে ঠিক চিক কৰাই ললে। তাৰপিছত লাহেকৈ অলপ চলপ কেতাও ওলোৱা মিলোৱা কৰিছিলে এতিয়া আকৌ হঠাৎ এয়াই হৈ গ'ল।
উম।
মানে এনে দিনৰ সময়ত দিনৰ সময়ত যদিও মানে কিবা এটা হলে হয়। হোৱাৰ পিছত মানে মানুহে দেখিলে বচালে হয়। কিন্তু ৰাতি ন, সময়তো মই গম পোৱা নাই কিন্তু ভৰ ৰাতি মানে কোনেও গম পোৱা নাই বুলি গম পাইছো। ত' কোনেও গম নাপালে কাৰণে সেহতে বাচি আহিব নোৱাৰিলে আৰু
তেন্ত হ'লে বাৰটা বজাৰ পিছতে হ'ব আৰু
অ, সেনেকা পিছতে হব তাৰ আগলৈকেতো সেইটো ৰাস্তা মানুহ থাকেই মেইন ৰোড যিহেতু গোট অৰুণাচল।
এই অৰেঞ্জ কালাৰ সেইটোও দেখিছে।
অ, অ। আছে বাৰু তাৰ তাত আই ফোন এটা চেভেনটিন এটা মই জানো।
উম উম, মই ল'ৰাটোৱে কিন্তু বহুত জেগা ঘূৰিলেও দেই তাৰ মই ইনস্তা গ্ৰাম প্ৰফাইল টো চাইছিলো।
হয় হয়।
ল'ৰাজনে বহুত জেগা ঘূৰিছিল।
অঁ, হয় বাৰু সৰু বয়সতে মানে অলপমান মানে অলপ লিডাৰ টাইপৰ আছিল যে। অলপমান ষ্টেণ্ড আউট। কৰা মানুহছিল সেইটো কাৰণে মানে অলপ ফুৰা ঘূৰা ফুৰা কৰিছিলে। ভালো বাৰু দিয়কচোন হেৰি। অলপমান মানে আছে উৎপতীয়া মানে সেনেকুৱা উৎপতীয়া বুলিও নহয় আৰু ধৰি ল লগৰ লগত নো কোনে ফুৰিব নাযায় কিবা কৰিব নাযায় আপুনি কওক, আপুনি যায় মই যাওঁ সিও সেনে সেইটো হিচাপতে যায় কক কোনোবাই কাৰোাৰ হিচাপত উৎপতি পাব পাৰে কোনোবাই নাপাব পাৰে সেইটো নিজৰ নিজৰ ওপৰত কথা যে কোনে কেনেকে দেখা পায়। চাৰে মানুহ এজনক।
তাক কিন্তু দেখা তেনেকুৱা উৎপাত কৰা ল'ৰা নালাগে।
অ হয় কিন্তু যোন বিলাক লগৰ লগত, থাকে সেইবিলাক লগৰবিলাকে অলপমান ভাল নহয়।
উ বাইকখন সিয়ে চলাইছিলে চাগে মোৰ মতে।
হ'ব পাৰে গম পোৱা নাই বাৰু ভালকে।
সি চলাইছিল নে লগৰটোৱে চলাইছিলে।
গম নাপাওঁ সেইটো ময়ো ভালকে দেই।
আৰু তোমাৰ সেই বাইকখন হেভিও হয় ন।
অ, সেইটো টাৰ্ণিং আছিল যে কণ্ট্ৰল কৰিব অলপমান দিগদাৰ পালে।
সেইকাৰণে মানে মিলাব নোৱাৰি পেলাই লগতে গুচি গ'ল। তেওঁ সিহঁতে গাড়ীত, হলেও অলপমান বুজি পায় যে ওলাই আহিব নোৱাৰিলে বাইকখনত থকাৰ পিছৰ পৰা কিয়,
কিহৰ কাৰণে বা এনেকে সিহঁতে উঠি আহিব নোৱাৰিলে পানীলে।
তাকে মইও সেইটো কনফিউজ নে সেনেক ভৰি চৰি ভচি গৈছিল বাইকখন ওপত। প গৈছিল নেকি
হ'বও পাৰে সেনেকুৱা কিবা এটা ঠিক নাই বাল, কিহৰ কাৰণে হৈছে নাজানো আৰু
উম।
তাকে।
হে বেয়া লাগে আৰু তাৰপিছত হেৰি এই কালি
কিকা,
ফিফা ফিফা ৱল্ড কাপ।
অ ৱৰ্ল্ড কাপ চাই আছো চাই আছো, মই ফুৰিব গৈছো তাতে এৰা নাই আৰু খেলা চাবলে আও। কি কথা ক ঠেত, মনতটো বেয়া লাগিছে ছিলে এনো যিহেতু মেচি এডমায়াৰ হয়। ভাবিছো মনতো বেয়া লাগিছিলে বোলো আজি আউট নহ'লেও হ'ল আৰু আশী মিনিটলেকে যেতিয়া গ'ল এটা হোৱা নাই আৰু।
মোৰ ভাল তোমাৰ যেতিয়া ফাৰ্ষ্টতে ইংলেণ্ডক গল দিছিলে মোৰ ভাল লাগিছে। মই মানে তোমাৰ মেছি ফেন নহয় না।
অঁ আচ্ছা মই মইতো মেচি ফেন ভাই।
অ অ মই ছুই ফেন।
অ ৰনাল্ডো ওলাই ওলাই গল যাব ন ৱৰ্ল্ড কাপৰ পৰা।
হয় এতিয়া তোমাৰ সেই নেক্সট্ বেনেদ লগত হব য়ামাল আৰু মেচ চি লগত -
অঁ য়ামাল আৰু মেচি স্পেইন আৰু আৰ্জেণ্টিনা। তু থাউজেণ্ড টুৱেন্টি ফাইভ ফিনালিছিমা।
যোনে নিজিকক মোৰ একো মেটাৰ নকৰে, মইতো মেইন টপ চাপৰ্টতে কৰি আছিলো স্পেইন আৰ্জেণ্টিনা ব্ৰাজিলক তাৰ পৰা দুটা টিম ফাইনেল গুচি গ'ল আৰু কি লাগে আৰু। যোনেও জিকক মোৰ মনটো ভালেই হ'ব।
কালি মই ডাইৰেক এ ইউটিউবত চাব পৰা নাছিলো।
অঁ মোৰ তাত সেনেকা হেৰি আছে বাৰু চেনেলটো লৈ থৈ দিয়া আছে মই সেইকাৰণে চাব পাৰি আছো।
অ কি চেনেলত চাইছিলে আপুনি? মই ইউটউবৰ বহুত বিচাৰিলোঁ মানে এই আইচ স্পিড চিনি পাই নে?
হয় হয়।
ত তট্ৰাৰটোকে চাই আছো মানে, সিও অলপ দেখাই আছিলে।
অ আচ্ছা মই এনেই ইউনাইটেড স্পৰ্টচ বুলি আছে
অ এপ নে ৱেবছাইট?
ৱেবচাইট ৱেবচাইট নহয় মানে সেইটো টিভিৰ চেনেল হয় আৰু এ বেলেগকে আছে মোৰ তাত লোৱা।
অঁ।